অ শুনিছো মোৰ
হয় হয় শুনিছো।
অ তোৰটো জোৰত অহা নাই।
হেল্ল শুনিছা?
অ অ অ শুনিছো শুনিছো। কি কৰি আছো?
আছো এনে।
অ আচ্ছা।
এই মই হেৰি শ্বপিং কৰিবলৈ যাম বজাৰত যাম বুলি ভাবিছিলো।
অ অ তাৰপিছত
এই দাম বোৰ ক'ত বা ভাল, ক'ত কম ধৰিবই পৰা নাই। মানে এতিয়া অনলাইনতো চাইছো, অফলাইনতো চাইছো চাও এতিয়া কিবা হয় কিমান বা দাম পা
অ অ এতিয়া মানে হেৰি আকৌ অনলাইন মানে অফলাইন হ'লে ভাল আ তেতিয়া তই মানে বস্তু বোৰ চুই চাই কিনেও হেৰি কৰিব পাৰো। কাপোৰটো আজিকালি চাব লাগে ন কেনেকুৱা কাপোৰ আহে বা, অনলাইন হ'লেতো সেইটো প্ৰব্লেম হৈ যায় ন।
মই সেইটোৱে ভাবিছো। এনেকে চাই পিনে লম বুলি ভাবিছো। কিন্তু চাই ললে আকৌ মানে তাতে আকৌ দাম বেছি অফলাইনত।
অ সেইটো হয়, কিন্তু এটলিষ্ট মানে তই দৰাব পাৰ ন বস্তুতটো সেনেকুৱা সেইটো ভাল।
ধৰাব পাৰি, কিন্তু তোমাৰ হাজাৰ টকা কলে কিমাননো দৰাম।
অ সেইটোও হয় বাৰু।
সেইয়াই। কিন্তু ইয়াতে তোমাৰ তিনিশ টকা মানতে পাই যায়।
অ তই যিটো দামত যিটোত মানে কম দামত লাগিলেও কম দামত পাবি বেছি দামত লাগিলেও বেছি দামত পাবি, মানে সেইটো ভাল।
উম সেইটো ভাল বাৰু, কিন্তু আকৌ চাবও নোৱাৰি সেইটোও দিগদাৰ।
অ সেইটো দিগদাৰ আকৌ চুব যে নোৱাৰি আকৌ সেইটো। কেনেকুৱা বা কাপোৰ আহে, ভয় ভয় লাগি থাকে আকৌ মানুহৰ।
সেনেকে মই বহুত কাপোৰ অৰ্ডাৰ দিছিলো। তাৰপিছত কি হৈছে যে অ কিছুমানৰ কালাৰ বহুত জল্দি গুচি গৈছে, কিছুমানৰ একদম কোৱালিটিটোৱে বহুত বেয়া।
উম উম উম সেনেকুৱা হয়য়ে মানুহৰ লগত এইবিলাক মানে স্কেম হৈ যায় মানুহ বোৰৰ। দামটো মানে এনে ভালেখিনি লয়, তাৰপিছত আকৌ এনেকুৱা বেয়া ওলাই যায় কাপোৰটো।
হয়।
এতিয়া মই সেইদিনা কিবা এটা কটনৰ কাপোৰ দিছে, এতিয়াতো গৰম দিন ন কটনৰ কাপোৰ কাপোৰ-চাপোৰ পিন্ধি থাকিব লাগে আকৌ।
হয় হয়।
তাৰপিছত সেই অৰ্ডাৰ দিছিলোঁ আহিছে, তাৰপিছত কটন বুলি লিখা আছে কিন্তু কটন নাহিল। কিবা পলিষ্টাৰ টাইপ আহিছে। কৱা হৈছে।
সেইটোৱে সেইটোৱে দিগদাৰ
আৰু কেতিয়াবাতো এইবিলাক ৰিটাৰ্ণ চিটাৰ্ণৰ প্ৰব্লেম দিয়ে নহয় আকৌ
দিয়ে মই এবাৰ কি কৰিছো মোৰ ঘড়ী এটা অৰ্ডাৰ দিছিলো স্মাৰ্ট ৱাছ ত' সেইটো অৰ্ডাৰ দিয়াৰ পিছত মই মানে বস্তুটো ভাল নাপালো কিবা মই যিটো অৰ্ডাৰ দিছিলো সেইটো টো নাহিলে যেনেকুৱা আছিলে পিছত মই ৰীতা ৰিপ্লেছমেন্ট মাৰিলো ৰিপ্লেছমেন্ট মাৰা পিছত সেই এটা ছেম প্ৰডাক্টটোৱে আকৌ আহিছে
এই সেইটোৱেই সেইটোৱে প্ৰব্লেম এতিয়া এমান আকৌ সেইটোৱে সেনেকুৱা প্ৰডাক্ট দিয়ে নাইবা তাতকেও বেয়া প্ৰডাক্ট দিব সেনেকুৱা আৰু
অ
আৰু কেতিয়াবা কালাৰটোও চেঞ্জ কৰি দিয়ে
উম সেইটো সেইটো সেইটোৱে
কিবা মানে দেখাব কিবা এটা কালাৰ কিন্তু দিব বেলেগ কালাৰ এটা সেনেকুৱা কিন্তু এতিয়া অফলাইন হ'লে সেইটো ভাল যিটো কালাৰ বিচাৰ সেইটো তোক দেখাব ডাইৰেক্ট সেনেকুৱা তোৰ পচন আহিলে ল'ব পাৰ পচন নাহিলে ল'ব নোৱাৰো সেনেকুৱা টাইপ আৰু
হয় অফলাইনত আকৌ ভিৰ বহুত ন মানুহ একদম ঢেৰ যায় তাৰ মাজত বিচাৰি উলিয়াবলৈ মানুহ বহুত যায় ন
অ অ অ
ভিৰ বহুত হয়ত তাৰ মাজৰ পৰা বিচাৰি উলিয়াবলে বহুত দিগদাৰ
সেইটোৱে সেইটোৱে অ এই গৰমখনত ইমান বিচাৰি থাকিব নোৱাৰে এতিয়া অফলাইন হলে মানে সেইটো বিচাৰি থাকিব লাগে বহুত আৰু এটা জেগাতো নাপায় বস্তুবোৰ দৌৰি থাকিব লাগিব এইটো দোকানৰ পৰা সেইটো দোকান সেইটো দোকানৰ পৰা সেইটো দোকান এনেকুৱা
সেইটোয়ে এই গোটেই দিনটোয়ে যায়
তই যিটো কালাৰ বিচাৰ সেইটো কালাৰ নাপায়ও সেনেকুৱা হয় তোৰ চাইজত নাহিব কিবা হ'ব এনেকুৱা টাইপ আৰু বহুত প্ৰব্লেম থাকে কিন্তু অনলাইন হলে সেইটো ভাল আকৌ তোৰ চাইজতো পালি তোৰ যিটো পচন্দ কালাৰ সেইটোও তোক ল'ব পাৰ যিটো চাইজ লাগে সেনেকুৱা আৰু চব বস্তু মিলি যায় কেতিয়াবা আৰু হয় নে নাই উম অ সময়ো মানে সেইটো কম লয় আৰু
অ অফলাইনত প্ৰায় তোমাৰ আধা দিন গুচি যায় বুলি ক'ব পাৰি দিনটোৰ আধা সময় গুচি যায়
সেইটোৱে সেইটোৱে
মোৰতো শ্বপিং অফলাইন শ্বপিং কৰিবলৈ গ'লে প্ৰায় অ তিনি ঘন্ট মান লাগিয়ে যে এটা বস্তু বিচাৰোতে গোটেই মাৰ্কেট খন ঘুৰিব লাগে এঘণ্টা মান যায়
এইটোৱে বিচাৰি নাপায় ন আজিকালি বস্তু বোৰ এঠাইততো নাথাকে সেনেকুৱা কথা
পেন কিনিব গলে তুমাৰ হাজাৰ টকাৰ তলত নোপোৱা ভাল বস্তু এটা কিনিব গলে পোৱা মানে হাজাৰ টকাত
উম উম নাপায় নাপায় কিন্তু সেইটো প্ৰডাক্টে যদি তই অই ইহত কিনো আকৌ অনলাইন কিন কোৱালিটিও কিছুমান ভাল আহে আকৌ কেতিয়াবা আৰু দামটোও কমতে পাই যায় বস্তুবোৰ কেতিয়াবা
অ অ সেইটোয়ে কৈ আছো মই
আৰু ঘৰত বহিয়েতো ল'ব পাৰ বেছি কষ্টও নহয় মানুহবোৰ আজিকালি বহুত এলেহু ৱা হৈ গৈছে ন কষ্ট কৰিব নিবিচাৰে সেইকেইটাৰ কাৰনে আকৌ অনলাইনটো এ ভাল আকৌ
সেইটো সেইটো হয় বাৰু আৰু আচলতে মানুহবোৰ ব্যস্ত হৈ পৰিছে ন
সেইটোয়ে সেইটোয়ে হ'লেও অলপমানতো যাব পাৰে আৰু মানে, সেইকাৰণে মানুহৰ বে-বেমাৰোতো বেছি হৈ গৈছে আজিকালি।
অ সেইটোও হয়।
এলেহুৱা হৈ গৈছে গোটেইটো।
এলাহোৰ কাৰণে মানে
উম এতিয়া অনলাইনতো ইণ্টাৰনেটৰ যোগেদি হয়
উম।
ভাল আকৌ কেতিয়াবা, কেতিয়াবা ভাল আকৌ, মানে সময়ৰ ব্যবধানতটো হৈ যায় আৰু যাত যাতায়তৰ খৰচটো কমি যায়, নাই নহয় আৰু যাতায়তৰ খৰচ সেনেকুৱা।
হয় আৰু কেতিয়াবা আকৌ ভাল বস্তুও আহে অনলাইনত মিছা নক
ডিচকাউণ্টো পায় কেতিয়াবা আকৌ সেনেকুৱা।
অ ডিছকাউণ্ট ডিছকাউণ্ট পায়।
অকেজন-ছকেজন হৈ থাকিলে এইবোৰ ডিছকাউণ্টটো দিয়েই থাকে সেনেকুৱা, পূজা বুলি কে বিহু বুলি কে এনেকুৱা।
মানে আচলতে আমাৰ কি হ'ল এটা যদি প্ৰডাক্ট বেয়া আহি যায় আমি ভাবো মানে বেয়াই আহি গ'ল মানে।
উম সেইটোৱে মানুহৰ ট্ৰাছটো গুচি যায় ন।
ট্ৰাছটো গুচি যায়।
এনেকুৱা কথা।
অফলাইনত কিনি কিনিব গ'লে আপোনাৰ প্ৰডাক্টটোও ভাল পায়। কোৱালিটি ভাল।
উম উম তই মানে চুই চাব পাৰো ন বস্তুটো, তোৰ পচন্দ আহিলে ললি পচন্দ নাহিলে নল'লে সেনেকুৱা।
আৰু আনকি এনেকুৱা হয় যে আমি যদি কৈ আহো যে ঘূৰাই দিম পাছত
অ তেতিয়া দিও দিয়ে বস্তু
দিওঁ দিয়ে। আচলতে মানুহৰ আমাৰ কথাটো বেলেগ দিয়াচোন মানুহজনক আমি লগ পাই থাকো ন।
সেইটোৱে সেইটোৱে।
কিন্তু অনলাইনত বা কোনে বিক্ৰী কৰিছে, কি বিক্ৰী কৰিছে, আৰু কেতিয়াবা কাষ্টমাৰ কেয়াৰত ফোন নালাগে, বহুত অসুবিধা হয় কেতিয়াবা। ৰিটাৰণ কৰিবলে সেইটোৱে।
সেইটোৱে আৰু কি কিন্তু মানে সেইয়ে আৰু দোকানবোৰতটো মানে এটা নিৰ্দিষ্ট টাইমলৈহে মানে সেই থাকিব ন। অ খোলা থাকে, সেনেকুৱা টাইপ আৰু কিবা নিতি এটা টাইম থাকে যিটো বন্ধ থাকিব আৰু সেনেকুৱা এটা মনে দিন থাকিব যিটো বন্ধ থাকিব। কিন্তু অনলাইনটো হ'লে মানে কি চৌব্বিছ ঘণ্টা খোলা থাকে, ডেইলি থাকে, সেইটো ভাল আকৌ।
উম। হয় বাৰু সেইটো কথা হয়। কিন্তু এই মই যিমান খিনি প্ৰডাক কিছুমান, কিছুমান এপচু ভাল থাকে।
অ যেনেকুৱা এইটো এমেজন এইবোৰ থ ভাল আকৌ, ফ্লিপকাৰ্টতটোতো বেছিয়ে চলে মিট্ৰাটো কোত কাপোৰৰ কাৰণে বহুত ভাল আকৌ।
হয় হয় মিনট্ৰাত দামটোও অলপ বেছি।
অ সেই দামটো সিহঁততে নকমায়েই আকৌ। দামটো মানে বহুত সেই একেটা বস্তু যদি তই ফ্লিপকাৰ্টত ল আকৌ দামটো কমি যায় সেনেকুৱা।
উম উম মই কিন্তু
সেইটোৱে আহে ন ইমানতটো ডিফাৰেঞ্চ নাথাকে ন সেই বস্তুটোত।
হয় হয়। মই কিন্তু যিমানে এমাজনৰ প্ৰডাক্ট অৰ্ডাৰ কৰিছো আৰু মই ভালেই পাইছোঁ বেয়া পোৱা নাই।
অ', ভাল, ভাল। সেইটো ভাল আকৌ, এপটো ভাল এইটো। এনে তই কি ভাব মানে, অনলাইনটো বেছি ভাল নে অফলাইনটো বেছি ভাল, কেনেকুৱা কি ভাব দুয়োটাৰ?
মানে দুটাৰে ভাল বা বেয়া দিশ আছে আৰু।
উম, উম, উম।
অ', কাৰণ মানে এতিয়া অনলাইনত যদি আমি শ্বপিং কৰিবলৈ যাওঁ আমাৰ আহ সময়ৰ কম খৰচতে, আমাৰ ইমান সময় নাযায়। আমি জল্দি জল্দি কিবা এটা বস্তু যিটো বিচাৰো মনে দি, সেইটো পাব পাৰো। ঘৰত বহি বহিয়ে, কষ্ট কম হয়। আৰু যদি আমি ব্যস্ত বেছি থাকো, তেতিয়া সেইটো সুবিধা আৰু কিন্তু ইতো চাইডে যদি আমি অফলাইনত চাবলৈ যাওঁ, অফলাইনত আমাৰ অ', আমি বহুত সময় গুচি যায় নহ, মই অলৰেডি কলোয়ে। তিনি ঘন্টা মান এনেকে গুচিয়ে যায়, তিনি চাৰি ঘন্টা। কাপোৰ বিচাৰোতে, যিকোনো বস্তু বিচাৰোতে আৰু এইপিনে আহা যোৱাটোতো আছেই, সেইপিনে কম কষ্টতে হয়, আৰু কোৱালিটিৰ কথাও মই ক'লো যে অনলাইনত কোৱালিটিটো, কেতিয়াবা বেয়াও আহাৰ চান্স থাকে। কিন্তু অফলাইনত আমি চাই আনো যিহেতু ইমান বেয়া নাহে মানে, যিমানে পা কিনো আমি ভালেই কিনো। আৰু কিন্তু, ইয়াতে দামটো কমতে পাই অলপ। কিন্তু তাতে দামটো বেছি লয়।
উম, উম, উম, এতিয়া অল অফলাইনত তই মানে নিজেও যাবি, আৰু দামটোও বেছি হয়। সেইটো কেনেকুৱা কথা হয় নাই?
অ', সেইটোও হয়।
অ', মানে দামটোতো এটলিষ্ট মানে কমত পাব পাৰি, কিন্তু সিহঁতে নিদিয়ে মানে সেই বস্তুতটো। মানে, নিজেওতো কিনিব যাম নহ, ইমান টকা খৰচ কৰি যাম, গাড়ীৰ ভাড়া আছে, কিবা আছে। কিন্তু অনলাইনত হ'লে তই তো নিজৰ ঘৰত থাকিবি, হ'লেও তোৰ কম দামতে দি যায় বস্তুটো।
হয়, হয়, এতিয়া আমি বাৰ্গেনিং কৰিব পাৰা মানুহৰ কাৰণে ভাল।
উম, উম, দৰ দাম কৰিবলে ভাল হব।
ভাল, কিন্তু যোনে নাজানে দৰদাম কৰিবলে তেওঁলোকে মানে, দোকানীয়ে যিটো কয় সেইটোকে দি দিয়ে। নোৱাৰে, নোৱাৰে, তাহাঁতৰ কাৰণে অফলাইনটো ভাল নহয় আকৌ।
অ', একদমেই ভাল নহয়, সিহঁতে মানে ঠ ঠগি আহিব আৰু ঠগি দিব সিহঁতক ।
আচলতে মোৰ মতে লাগে যে, অফলাইন দোকানীবোৰে অ', যিটো আচল দাম সেইটো নকয় তাতকে বেছিয়ে কয় কিজানি।
উম, তাতকে বেছিয়ে কয়, তাৰ পিছতহে চাগে সেই দামটোত মানে বি বিক্ৰী কৰে চাগে, সেনেকুৱা হ'ব পাৰে।
হ'ব পাৰে, মোৰো এনেকুৱা লাগে কাৰণ
এনেওতো সিহঁতে কম দামতে বস্তুবোৰ কিনি আনে নহ, আমাৰ ওপৰত দামটো বেছিকে কেনে কয় আৰু। নিজৰটো লাভ লৈ লয় আকৌ সেইটো, এক্সট্ৰাকে লৈ লয়।
আৰু তুমি যিমানে ভাল দোকানত যাবা সিমানে তেনেকুৱা।
সেইটোৱে, সেইটোৱে।
কেতিয়াবা ফেঞ্চি-চেঞ্চি এনেকুৱা মানে ফুটপাতত বহে যে তাতে কমোতে পায় আৰু, বেছি নলয়।
কেতিয়াবা সেইটো বস্তুৰ কোৱালিটি ভাল নাথাকে যে।
অ' সেইটোৱে বহুত বাচি আনিব লাগে।
উম, বাচি আনিব লাগে সেইটোত, দে দে হ'ব দে।
অ' ঠিক আছে দিয়া, হ'ব দিয়া বাই।